কি কৰে
এহ এনে আ ছো কোৱা
এইবাৰ তুমি পিকনিকত কৰবাত যাবা নেকি?
এতিয়ালৈকেতো ভাবা নাই কৰবাত যোৱা কথা যি গৰম কিন্তু ক'ত বা যাওঁ
যদি বেলেগৰ লগত নাযোৱা তেনে আমাৰ লগত যাব পৰা যদি যোৱা
অহ কাক কিয় যাবা আৰু ক'ত যাবা
এহ আমাৰ ওচৰৰ গাঁৱৰে আৰু বেছি দূৰত নহয় আমাৰ ইয়াৰে যে পাহাৰ খন আছে
আৰু ঝৰ্ণা আছে যে?
অহ তাতে।
অহ তেন্তে যোৱা যায় কিমান কৰি
এতিয়া পাঁচশ মানকে কৰিছে
অহ
মানে মানুহো বেছি ভালে কিনি না তো ইমান টকা বেছি নাযাব আৰু ওচৰত গাড়ীৰ খৰচা ইমান নাই
কিয় গাড়ী নলয় নেকি?
নহয় যাব কিন্তু বেছি দূৰত নহয় নো ইমান টকাটো নাযাব
অহ
আৰু মানে কি বেছিভাগ তোক গাঁৱৰে মানুহ সব চঅ বস্তু বিলাকো নিজৰ নিজে নিজে বহুত কেইটা ল'ব পৰা যাব
উম সেইটো হয়
কেইজন যাব মানুহ?
এতিয়া এনেই এতিয়ালৈকে ত্ৰিশ জন হৈছে আৰু হয়তো বাঢ়িব পাৰে
বাহ ইমান মানুহ
উম বেছি দূৰত মানে নকললো কাৰণ ইমান গৰম
অহ হয় দিয়া। অহ মই তো ভাবিছোঁ কিবা ঠাণ্ডা পানী জগা হ'লে ভাল
আৰু বেছি মানুহ খাব যোৱাটো অলপ সেনেকে ঘুৰিব যাব পাৰি কিন্তু পিকনিঅত যোৱাটো অলপ টান হয়।
উম
তুমি যাবা ন?
অহ যাম তেন্তে
আৰু তোমাৰ তুমি অকলে যাবানে তোমাৰ ঘৰৰ আৰু কোনোবা নিব পাৰা যদি নিব খোজা
অহ ক'লে বোধাই ভাইটি বোধাই যাব নেকি তাৰ এইবাৰ মেট্ৰিক পৰীক্ষা শেষ পাল ন এডমিচনো হৈ আছে তাই যাব বোধাই
এ যাব পাৰে। আৰু তুমি এনে কি- কি খৱ
মৰটো নন ভেজে বেছি ভাল। অহ ', কি - কি খুৱাব এইটো কোৱা আগত।
এ ছাগলীৰ মাংস থাকিব আৰু কুকুৰাৰো থাকিব আৰু পনিৰ ধৰ এতিয়া থাকিব আৰু শাক চবজিতো থাকিব এইবোৰ। চালাড থাকিব
নে নাই।
চাওমিনটো কৰা নাই এইটো এহ ব্ৰেড আৰু এগ এইবোৰ কৰা হৈছে আপেল ফল মূল।
এ চাওমিনটোও মৰা আগাবেলা সটো খোৱা যাব।
চাওমিনটো কৰিলে মানে বন মানুহ নাই তুমি বনাব লাগিব যদি তুমি বনোৱা তেনেহলে ৰাখিব পৰা যায়।
ন মই একেলাতে কেকে বনামতে।
নাই তুমি মেইন লিড ল'ব লাগিব কোনোবা তোমাক খেল কৰি দিব ধৰা এনেকে।
অহ ', সেইটো কৰিব পাৰিম।
উম',
চাওমিনত তেন্তে ময়ে আছো তাৰপিছত বাকী ৰান্নাবিলাক এই গাঁৱৰ বাকী মানুহ বিলাকে কৰিব দিয়া।
অহ ', সেইটো আছে সেইটো পাই গৈছো সেইটো নালাগে।
উম',
আৰু তোমাৰ চাউণ্ড বক্স আছে নেকি ঘৰত।
নাই।
আচ্ছা সেইটো জগৰ কৰিব লাগিব।
তোমাৰ যে সিটো কি হল?
এটা আছে এটা দিশত হবই ইমান কেইটা মানুহ
অহ ', সিটোমাৰোতো আাৰ সৰু চাইজত।
উম - উম
সিটো বা কিমান বাল লৈ
হম',
সেইটো বা কিমান বাৰ লয়?
মই যোনটো কিনিছিলো এইটো মোৰ হে বাৰশ লৈছিলে।
উম',
আহ তাতে যাই পাইছা নে তুমি এইবাৰ ফাৰ্ষট।
তাতে এতিয়ালৈকে যোৱা নাই বেলেগ - বেলেগ ঠাইত গৈছোহি ত যোৱা হোৱা নাই।
আচ্ছা ভালে লাগে জ ঠাইখিনি ঠাণ্ডা একদম।
উম', চাইছিলো লগৰ কেইটা। মানে যাই ভিডিঅ' এৰিছিলে ন।
গৰমৰ দিনতটো আৰু ভাল।
উম ', একে গছেদি ভৰা থাকিব।
উম ', আৰু তুমি চাউলৰ মাংসটো খোৱা না?
অহ ', খাওঁ ছাগল কুকুৰা ম চবেই চলে।
উম ', মানে কিছুমান মানুহ আছে ন নখা।
অহ ', আছে এ আমাৰ ঘৰতে নাখায় কেইজন মানে।
উম ', দিগদাৰ হৈ যায় তেনেকুৱা হলে বেলেগ বেলেগ ৰাখিব লাগে।
উম',
আৰু যিমান কেইটা এটি এম কৰিব সিমান খৰচা বাঢ়ি যায়।
অ হয় অ এই পাহাৰটোত বোলে এ বান্দৰ বোলে আহে
উম ভালেখিনি আছে বান্দৰ
অঁ তেন্তে চাব পৰা যাব
ঘৰে চৰে সোমাই আহে কেতিয়াবা
হি হি হিক সেইটোৱে সমস্যা অলপ আছে
উম
আমাৰ গাঁৱৰফালে আকৌ বেছি নাহে
তোমাৰতো চহৰ নিচিনা না সেইকাৰণে
এই চহৰ ক' চহৰটো আৰু দূৰতহে গাঁৱৰহে এইখিনি আছে
তথাপি তোমাৰ ফালে ইমান পাহাৰ ধৰ নাই সিফালে
উম
আৰু এনে কি চবজি নাইবা আঞ্জা ৰাখিলে ভাল হয় তোমাৰ মতে
অ মোৰ মতেতো এইখিনি মাংস থাকিলে পিছে আৰু পাপৰ চাপৰ ৰাখিলেই হৈ যায়
উম আলু ভাজা থাকিব আলু বিন ভাজা সেনেকে
উম ডিমা ভাজা আলু ভাজি টো মজা লাগিব তেন্তে
উম আচাৰো ৰখা উম
উম আছাৰ ইমান মানে নালাগব দিয়া
উম আৰু সেই বিনটো তোমাৰ ঘৰতে আছে হব ন
হা
বিনতটো তোমাৰ ঘ ঘৰতে গাছ আছে এইবোৰ
অ আমাৰ ঘৰৰ পিছলৈ আছে আমাৰ খেতিত এইবাৰ ৰুইছিলে
উম তেনেহলে তোমাৰ পাৰে লোৱা যাব নেকি
অঁ হ'ব দিয়া
পইচাটো দি দিম
অকে
উম মানে ঘৰুৱা হ'লে ভাল
উম হ'ব অলপ কমতে দিম
বাকীবোৰো বেছিভাগ ঘৰুৱাই মাংসকেইটাৰ বাহিৰে
কি হয় কাৰোবাৰ পৰা লোকেল খিনিব পৰিলে হয়
তমাৰ খৰুৱাই বাকী কেইটা
অঁ
খালি মানে সেই ছাগলৰ মাংসটো সেইটো কিনিব লগাত পৰিছে বাকী কেইটা ঘৰৰে কাৰোবাৰ মুৰ্গী তেনেকুৱা লোৱা হৈছে
অ ভালে হৈছে তেন্ত
উম
খাইয়ো সোৱাদ পোৱা যাব
উম লোকেল মাংস মানে
হা
লোকেল মাংসৰ সোৱাদেই বেলেগ উম ব্ৰইলাৰ মাংস খাই হৈ গৈছে
এইটো বইলাৰ মাংস খোৱা আজিকালি বেমাৰে পৰে বেছি
উম তথাপিও সেইটোৱে বেছি বিকা যায়।
উম কাৰণ লোকেল ইমান পোৱা নাযায় ন।
উম। তোমাৰ ঘৰত এনে, তোমাৰ ঘৰত এনে কুকুৰা পোহা না নপোহা?
হে পুহিছিল কিন্তু এই যি চুৰি হৈ যায় ইফালে মানুহৰ ঘৰত যায় সিফালে মানুহৰ ঘৰত যায় পিছে এইবাৰ আৰু নুপুহিলে।
উম
আৰু ৰাস্তা ওলালে যাই পাই তাই লৈয়ে যায়
উম চৰকাৰে এইবাৰ বহুত কেইটা এনেকা সুবিধা দিছে যাৰ দ্বাৰা মহিলাবোৰ এনেকে কৰিব পাৰে।
উম।
বহুতেতো পুহী আছে।
এইটো হয়, হয় যে গোটৰ সময়তে এইবাৰ ই দিছে যে কিবা এটা কৰি দেখাব লাগিব পইচা দিয়াতে
নহয় এইটো মহিলা উদ্যমিতা আঁচনি।
উম আমাৰ মায়ে কৰিছে ছাগলী দুটা লৈ আহিছে বাচ্ছা। পুহি আছে।
লাখপতি বাইদেউ নেকি।
উম এনেকে কিবা এটা আছিলে মই পাহৰিলোৱে।
ভালেই দিছে এইটো যদি কাম কৰে ভালে সেইটো হ'ব।
উম অৱশ্যে ইটোৱে এই পাহাৰটোত যাই আৰু কি কি দেখিব পাম সিটো কোৱা আগত।
এনেতো জন্তু যদি দেখা পোৱা তে বান্দৰে বাকী গছ গছনি আছে আৰু ঝৰ্ণা আছে।
উম আৰু এই চৰাই বোলে আহে তাতে শুনিছিলো।
চৰাই আহে কিন্তু এতিয়াতো গৰম ঠাণ্ডাৰ দিনত আহে মানে
হে তই ঠাণ্ডা দিন এনে ফুৰিব যাব লাগিব আৰু
যাম দিয়া কেতিয়াবা
উম
টা মিলি
অ সোনকে যোৱা যাব এনে কেইটামান ফাষ্ট ফুড অলপ ল'লে হৈ যাব তাতে ঠাণ্ডা দিনত
উম আৰু তাতে একে পেলাও নাযাব কিন্তু চাফ চাফা কৰি আহিব লাগিব
সেইটোতো চাফা কৰি ৰাখিব লাগে।
উম আমি মানে কি কৰিম এ ঘৰৰ পৰা থনা নাইবা মনা লৈ যাম সেনেকুৱা। তাতে চব উঠাই লৈ আহিল
সেইটোতো কৰা যাব
উম
আৰু গৰমৰ দিনত তাতে ঝৰ্ণাত গাঁৱত ধুব পৰা যাব
উম এক্সট্ৰা কাপোৰে লৈ যাব লাগিব
মানহ কিন্দু ভিৰ হব পাৰ কথা
সেইটোটো ঝৰ্ণাৰটো তাতে দুই তিনিটা আছিল ত ব চাইডে চাইডে
উম মেইন মেইনটো হলে এই ডাঙৰটো আৰু বাকী দুটা স সৰু আছে
উ
উম
আৰু বেছি মানুহ নাথাকে না আহিফালে কাইব খাই থাকিব ৰান্ধি থাকিব আমি কেতিয়া যে এনকে অলপ মজমস্তি কৰিব পাৰিম আকৌ
হম বাকী তোমাৰ ভাইটিৰ এডমিনটো হৈ গ'ল
অ এডমিচনটো ললে
উম
এখন আৰু হাই ছেকেণ্ডৰী পঢ়িব লাগিব আৰু তাৰ ঝামেলা মাথাত
উম পঢ়া আৰু শেষ আছে কেতিয়া যিমান পঢ়ি বা মন গলে সিমান পঢ়ি থাকিব পাৰে
উম কিন্তু এইখিনিতো জৰুৰী এইখিনি লাগবই তাই যিয়ে নকৰক কিয়
উম আৰু বাকী সেয়াতটো একো প্ৰব্লেম নাই খোৱা লোৱ লৈ যটো মাংস নাখায় সেইটো নাখ
ন তাই চবে খ তাত আৰু প্ৰব্লেম কম খালি তাৰ খেলে কি চব্জি খাব নিবিচাৰে তাই
আত্ছা তেনেকুৱা হলে ভাল
এ ভাল ঘৰত মাথা নষ্ট কৰি যে ইটো চব্জি নাখাও সিটো চব্জি নাখাও
উম
এ চ খাব লাগে মৰমতে
উম
চাং তাই আজি কম কলে পিছত যি ফূুৰ্তি পাব তাই ফুুৰব যাব বুলি
বাকী তোমাৰ মাহঁত নাযাব
ন মাওতে নাযায়
উম যাব পাৰেিল হে
এ নাযায়ে ইমান আৰু কথা ক'ত বা কিবা কথা গোষ্ঠী খতে যাই নেকি
আচ্ছা
অ দিয়া ৰাখো আ